শুনিছা নাই? শুনিছা নে?
অ' শুনি আছো শুনি আছো।
ভাত খালি নে নাই?
ভাত খালো খালো। আজি কি সাত লগাৰ কথা আছিলে আজি সাত লগা নাই? অ'।
আজি পা লাগিব নেকি?
আ লাগিলে।
চাৰে সাতটা সাত লগাৰ আগতে খাই লব লাগে বোলে‌?
হয় সাতটা বজাৰ আগতে খালি নেকি?
এই সাতটা বজাৰ আগত নহয় চাৰে আঠটা বজাত লাগিব বুলি কৈছো সেইকাৰণে চাৰে আঠটা বজাৰ আগত খাই‌ দিলো‌ আৰু।
আচ্ছা। নাই মই বনোৱাই নাই বনামগেহে।
দেৰি হব চাগে?
দেৰি হ'ব বাৰু অকমান।
অকলেহে চাগে আজি?
অকলে মানে গোটেই কেম্পাছতে অকলে ক'তোৱে মানুহ নাই আজি মই যিটো যিখন ৰাজ্যত আছো।
আৰে চব গলগে নি?
চব গলগে।
তই আহিবি কেতিয়া এতিয়া?
অকলে সোমাই আছো ন।
তই কেতিয়া আহিবি?
মই এক তাৰিখ মানে যাম চাগে।
কি কৰিবি ইমান কে
হা
কি কৰ ইমান কে
এনেই যাব যোৱা নাই পইচা পাতি নাই ঘৰলৈ ঘৰত গৈ পেলাই চলিবলৈ ঘৰত গ'লে আকৌ পইচা নাপাওঁ ন
আহ ইয়াতে উলিয়াই লৈ যাওঁ আও লৈ যাওঁ মানে।
ভাবিছো তাকে সেইকাৰণে পইচা মানে নাইয়ে চো- চলিবলৈ একেবাৰে নাই এইকেইদিন পইচা তেনেকুৱা অৱস্থা হৈ আছে মো ভাগৰ।
অ তোক দিন ব মত
তোৰতো হ'ব বাৰু লাহে দিয়ে সেইবিলাক
আজি ভাতকিহে বনাবি?
বাত নাখাওঁ আজি।
নবনাঅ নেকি একো
ডিম আছে হেৰি এটো কি বোলি কয় ভাজিম আৰু ডিম ভাজিয়ে খাই দিম।
অ অ
ভাবিছোঁহে বুলি
উম
ভাত তো খাই শুই থাকিম বুলি।
আহ
বাকী কি হয় হ'ব আৰু
আহ
তই কিহে খালি
ম--ই পনীৰ এ এইফালে বৰষুণ দিছে নাই
আমাৰ ফালে বৰষুণ দিছে অকমান আগত দি আছিলে এতিয়াহে নাই দিয়া।
পানী চানী আছে নাই ব
হে এ
পানী চানি
পানী হৈছে এ ৰাস্তাত ইফালে এ মোৰ ৰুমৰ ওচৰত মোৰ ৰুমৰ ৰাস্তাটোত পানী নহয়ে ফালে বাহিৰৰ আগ এ নাই নিকি ওচৰে পানীহে
অ তো একো নোখোৱাও নহয়
পাহাৰৰ ওপৰত থাকহে আও
উ
এ কাইলৈ পৰা কি কৰো জানো ৰুমটোতে সোমাই সোমাই অকলে অকলে তহঁতকো মাতিলো নাহিলি
এ পইচাই নাই আকৌ যাবলৈ
সেই বুলিয়ে জীৱনটো পাৰ হৈ গৈ আছে আৰু তো
অ মই থাকিলে বাৰু
তইনো কেইবা আহিছে নো গুৱাহাটী জানো তই থাকোন নোই থকা টাইমতো
তই থাকো দে
ন পইচা নাকোন ননো কেইবাই আহিছো নো নাথাকোতে বাৰ অহাই নাই বাৰু কোন দিনা কেবা আহিছে
থাকোতে এবাৰ গলোৱে চোন
কম আহিছ
এবাৰ তোৰ লগতে যোৱা নাই নেকি বাৰু
আহিছিলি বাৰু কলেজত হেৰি চাবলে
উম তাৰ পৰা পটককে যাব নোৱাৰি ন উম জলা জ্বলাই ল জ্বলাই ল মই জ্বলাম লাহে কৰে
মই বনাই আছোঁ
উম উম অকল সেইটো চাগে বাকীটোমড়মভ্ৰ মণ্ড নাইনো চাগে এইটো
বেলেগ নাইযঢ়ঢ়।
উম
একিনতে চাগে ৰুমলে ছোৱালী দুজনী আহিব
হে
আহ
অ লগৰ হয় নেকি
আহ
অ সেই কাৰণে ৰ কি আছ মানে
মই সেইবুলি ৰখি থকা নাই মই সেইটো দানদা ৰখি থকাৰ নাই আহিলে নাহিলে নাই আজিজেব যাচি গছে মই মাও নাই তাকো আজি কৈছে কিন্তু মই আকৌ থকাৰ প্লেন কেতিয়াবাতে কৰিলো থকা কথা কেতিয়াবাতে ভাবিলো
নহয় থকাই কেনে
থকাকে নহয় লগৰ খানা খাবলৈ আহিম বুলি কৈছে
ৰাতি
নাজানো কেতিয়া সেইবিলাক সিহঁতি হেৰি কৰিব
দুজনি
এজনী আমাৰ বি বিয়
আহচ মই অ অ এজনী
শিমলু গৰি নহয় ন এই উ এজনী বিপিয়া এজনী নলবাৰী
উ এতিয়া তহে জান তই কি কৰিবি আও
হেহ আহিব খাব যাব আগতে আহি থাকে নহয়
পাৰটো চাগে চবেই খায়
হেএ
খোৱাটো কি চাগে চবেই খাই
চবেই খাই
এ ভালকে খুৱাই দিম চুচৰি যোৱাকে খোৱাই দিবি
হা
যাবলৈ নিদিবি ৰাখি থৈ দিবি
নাই নাই এইবিলাক ৰাখি থ'ব নোৱাৰি মই নহা টোৱে ভা বেছি ভাল পাওঁ আজি এই ক'বাত ফোন কৰিছিলে তেতিয়া কৈছে কেতিয়ালৈকে থাকিবা বুলি সুধিলে মই বোলো আছো মই কেইদিনমান কিবা কাম আছে নেকি বুলি সুধিলো এদিন যাব লাগিব বোলে খানা এটা খাবলে সেই বুলি কলে মই বোলো হব
থিকে
ফটো মাৰি পেলাই বিচাৰি ফুৰিছিলে তাৰপিছত মে ক'ত আছো দিবলৈ ফোন কৰিছিল তেতিয়া কৈছিলে
অ
ডিজিত আজি গৈছে গে
ৰাতি
আজি ৰাতি অ
ৰেলতহে আহিব
ৰেলৰ ডা গোটেই বস্তু পাতি লৈ গৈছে
এতিয়া তহঁতি আকৌ তালৈ যাব নালাগে নেকি আৰু একেবাৰে
নেলাগে
কমপ্লিট
উম
এয়া খতম আ তাত
উম ইয়াৰ পিছত যি মাৰ্কশ্বিট দিব যি চাৰ্টিফিকেট দিব
উ
হস্পিতেলৰ পৰা দিব
অ এতিয়া লখিমপুৰতকে ছমাহ
উম পলে চাগে আজি মোৰ ষ্টেটাছটো দে সি গা জ্বলি গৈছে মইটো তাকে দেখুৱাই দিছো।
উম
অফিচিয়েলি হাফ গ্ৰোজয়েট বুলি।
উম
তাক জ্বলাাম উলিয় দিছো অকমান
হম
ৰেবেলটো বহুত মাই থকা নহয় বোলো চা তোতকে এখোজ হলেও ওপৰত আছো বোলো। তই কেতিয়া আঠাইছ হে ওলাবি?
অ' এতিয়া আঠাইছ কেই বছ চাৰি বছৰীয়া।
তাৰ চাৰি বছৰ কেনেকে নেজানো আও কাজিৰঙা খনত। কেনেকে চাৰি বছৰ হ'ল। কিন্তু অসমৰ বেলেগত শুনা নাই মই চাৰি বছৰ বুলি। হা? মোৰ তিনি বছৰ।
অ' অ'।
মই ছব্বিছত আহিছিলো সাতাইছত ওলাম, এতিয়া মই ইয়াৰ পা গৈ পেলাই সাতাইছৰ লৈকে মেডিকেলতে থাকিব লাগিব।
অ'। ইয়াৰ পিছত এতিয়া ক'ত সোমাবি? তাতে নে বেলেগত?
মোক সোমাবলে মন নাইয়ে কতো, এইবোৰ কৰিবলে মন নায়ে ইমান সোনকালে।
উম উ।
ইয়াৰ পিছত চাগে অকমান বেলেগ কামৰ ফালে গুচি যাম মানুহটো।
কেনেকুৱা কাম?
পঢ়া-শুনাৰ হেৰি নহয় আৰু। ব্যৱসায় চেৱসায়তে গুছি যাবলে আছো। থাকিব ডিগ্ৰীটো থাকক। কেতিয়াবা কামত দৰকাৰ হ'লে ব্যৱহাৰ হ'ব। তেনেকে আও।
উম উম।
বাকী লেপটপ্ এটা কিনিম বুলি ভাবিছোঁ।
উম।
যাব ডেৰ লাখ মান ভালটো কিনিলে।
উম, এতিয়া গানৰ কি হ'ল নাই সম্পূৰ্ণ?
গানৰ সেইদিনাখনৰ পৰা তেনেকে পেলাই থৈ দিছো আও এদিনেই লাগিলো যি উৰাই ঘূৰাই। গধূলিৰ পৰা ৰাতিপুৱা ছটা বজালৈকে।
অহ।
তাৰপিছত সিমানতে সমাপ্ত হ'ল আও, এতিয়া মো এতিয়া মোৰ কাম নাই আও, মই হাত দাঙি দিলোঁ মই আজৰি আও। এতিয়া তহঁতি পইচা দিব লাগে গোৱাব লাগে আৰু।
অ' এতিয়া সেইটো এ সেইদিনা যে দিছিলি যে মোক যে সেইটোতকে চাগে বহুত বেলেগ কৰিলি ন চাগে?
এ বহুত বেলেগ হ'ল। বহুত অদ্ভুত অদ্ভুত লিৰিক্স সোমাই আছে পাগল হৈ যাবি শুনিলে। এষাৰি সোমোৱাইছো নিজৰে ভাল লাগিছে। গম পাও নেপাও এটা কলি সোমোৱাইছোঁ।
হা?
এটা কলি সোমোৱাইছো নিজৰে ভাল লাগিছে।
উম।
কি আছিলে দেই কথায় সুৰেৰে মৰম বিলোৱা তুমি এগৰাকী মিচিকীয়া হাঁহৰে তুমি মায় মোৰ কি মায়া কি আছিলে চাই দিছো
উম
অ কথাৰে সুৰেৰে মৰম বিলোৱা এগৰাকী মিচিকিয়া হাঁহিৰে মহময় সুন্দৰী।
উম
খোজে প্ৰতি ক্ষণে সাৰথী অনুভৱখিনি দিবানে সোঁৱৰাই সাত পাকে সামৰি।
অ আৰু ক এই হেনা গাইছিল সি।
তাৰপিছত সেইদিনা ৰাতি এক একেবাৰে লাষ্টত একেবাৰে আমাৰ বেছি টাইম খালে তোৰ হেৰিয়ত বেছি সময় খাইছে মানে তোৰ দুটামান বজাৰ পৰা আমি ৰাতিপুৱা ছটামান বজালৈকে ভাবিছোঁ নোৱাৰিলৈকে উলিয়াব তাৰপাছত লাষ্টত ই যেতিয়া ফটোৱামি এটা কৰি থৈ দিলো।
অ
এনে তোৰ কি হৈছে কথাটো, এই লিখি আছো আৰু ওলাই গৈ আছে মিলাই গৈ আছো লাষ্টত মই ভাবিলোঁ বোলো মই এটা ভৰাওঁ ভৰাবলৈ মন আছে বুলি ক'লো।
উম
এ সি' কলে লাষ্টৰ ফে দিয়াকে এটা ভবা বুলি কলে মই ভাবো নে তো পাঁচ মিনিটো নালাগে গম পাইছা নাই।
অ উম
মানে ইউ জিত মানুহটোও এনেকুৱা এটা মানুহ সি মানে ভাবোতেনে এবছৰো লগাই দিব পাৰে এটা গান লিখোন নে সি সাৱতি গানটো দুহেজাৰ চৌবিশ চনৰ পৰা লিখি যায় দুবছৰ।
দুবছৰ।
দুবছৰ দিন লিখিছে আৰু মই এনেকুৱা এটা মানুহ মই পাঁচ মিনিটত বনাই দিম গান এটা।
উম
মোৰ সপোন আছে বে এটা কুসুম কৈলাসক গোৱাবলে।
গুৱা গোৱা গুৱা
কুচুম কৈলাস আকৌ এইবোৰ নহয় আকৌ
ইয়াকো অলপ ৰেপ টাইপৰ হে গাই।
অ ৰেপ টাইপৰ মানে এতিয়া কুচুম কৈলাচ লগত গোৱাবলে হলে সেইটো সুৰটো মানে এতিয়া যে শুনালে যে সেইটো বেলেগকৈ পেলাব লাগিব কথাৰে সুৰেপাকে মৰম বিলোৱা তই এগৰাকী মিচিকিয়া হাঁহিৰে তইয়ে নেকি মাইয়া মোহ সুন্দৰী সেইটোহে গাব কুচুম কৈলা
অ তেনে তেনে গাব অ
পুৰা চেণ্ডেল ন চেণ্ডেলৰ চেন্দেল নহলে বাতা বিস্কুটৰ খাবা কাঁটা গোৱা মানে সেই
অ